হেল্ল'
হেল্ল'।
দুনিশ
অ', শুনিছো তই শুনিছ মোৰ মাতো।
অ', অ', শুনিছোঁ শুনিছোঁ, কি কৰিছ?
আছো এনে, তই?
আছো আছো এনে।
তোৰ মাতটো বহুত সৰুক আহিছে, ৰ' হেল্ল'। হেল্ল'।
হেল্ল' শুনিছ।
মাতটো সৰুকে আহিছে।
শুনিছ এতিয়া।
অ', শুনিছো।
আজিকুলোবোৰো নিবনুৱাতটো বাঢ়িয়েই গৈছে।
অ' সেইটোৱে। নিবনুৱা ক'ব গ'লে মানুহৰ একো কাম নোহোৱাই হৈছে।
উম, উম।
তই কি ভাব নিবনুৱা সমস্যাৰ বিষয়ে?
মই বোলো সেইটোৱে আৰু। এতিয়া মানুহৰ চাকৰি তাকৰি আজিকালি থাকিলেও নিদিয়ে ৰিটায়াৰমেণ্টবিলাক দি থাকে। সেইটো কাৰণে নিবুনুৱাটো বাঢ়ি গৈছে। আৰু শিক্ষিতবিলাককো মানে আজিকালি ইমান চাকৰি মানে সেই নায়েই আৰু
উম। মানে ক'ব গ'লে ভাৰত বৰ্তমান মানে বিশ্বৰ লগতে ভাৰতৰ গোটেই গোটেই সমস্ত ভাৰতবৰ্ষৰে মানে সামাজিক আৰু। অৰ্থনৈতিক দুটা সমস্যাতে আমাৰ নিবনুৱা সমস্যা দেখিব পোৱা যায় আজিকালি। তেনে ক'ব গ'লে এজন বক্তি হিচাপত যিটো কামৰ কাৰণে তেখেত সমৰ্থ সেই হিচাপত কামবোৰ আজিকালি নাপায়।
আৰু নি আগতে যেনেকে ধৰ এতিয়া া সমসয়াত মানে হোৱা নাছিল। কাৰণ তেখেতসকলে যিটো মন গৈছিল তে সেইটো, সং মানে সংস্থাপনতে সিহঁতে কাম কৰিব পাৰিছিল কিন্তু আজিকালি তেনেকুৱা নহয়। আজিকালি নিজৰ ইচ্ছা মতেদি এটা কৰ্মসস্থান লাভ কৰিব নোৱাৰে।
সেইটোৱে আৰু আজিকালিতো জনসংখ্যাও বহুত বৃদ্ধি পাইছে। সেইটো কাৰণেও নিবনুৱাটো অলপ বেছি বাঢ়ি গৈছে।
সেইটোয়ে আৰু বিশেষকে
নিবনুৱা সমস্যটো আমাৰ আজিকালি ক'ব গ'লে বহুত ধৰণৰে হোৱা হৈছে শিক্ষা শিক্ষা ক্ষেত্ৰতো, ধৰ' বা কিছুমান গোপন গোপন নিবনুৱাও হৈছে যিটো আমি মানে নিজৰ অ'।
হয়।
ধৰ' কি বুলি কম এইটো যে যিবোৰে ধৰ' প্ৰয়োজনতকৈ কিছুমানে অধিক কাম কৰে কিন্তু লাহ শেষত কৰিব নোৱাৰে
আৰু উদ্যোগ আৰু কল কাৰখানাবোৰো কম হৈ গৈছে। যাৰ ফলত নিবনুৱাটোও বেছি বৃদ্ধি পাই গৈছে। সেইবোৰৰ ওপৰত মানে চৰকাৰে অলপ চাব লাগে আৰু কি অলপ বি ঠ কৰিব লাগে বস্তুবোৰ তেতিয়া নিবনুৱাতটো অলপ সমান থাকে আৰু বাঢ়ি নাযায় যাতে
সেইটোৱে অ বিশেষকে আজিকালি আগত তে অ মানে এতিয়া ক'ব গলে নিবনুৱা সমস্যাৰ বাঢ়া কাৰণ বিলাক তই যেনেকে জসংখ্যা দ্ৰুত গতিত বৃদ্ধি হৈছে। আৰু আজিকালি প্ৰায়ভাগ মানুহ কৃষিৰ ওপৰত অধিক নিৰ্ভৰশীলতা হৈছে। বা উদ্যোগিক ব্যৱসায় সায়িক মানে এইবোৰ সীমিত বহুত মানে বিকাশ বেছি পাইছে। উদ্যোগ বিলাকৰ বা এ, তেনেকে কাৰিকৰী বা ব্যৱহাৰিক, দক্ষতাবিলাকৰো অভ-অভাৱ বেছি দেখা যায়।
উম, উম আৰু এতিয়া যিবোৰ দিন পৰিছে আৰু দৰিদ্ৰতা বেছি বাঢ়ি গৈছে। আৰু আৰ্থিক সমস্যাটো সৃষ্টি হৈছে বহুখিনি।
আহ
সমাজত মানে অপৰাধটো আৰু অশান্তি বৃদ্ধি হৈছে।
উম, সেইটোয়ে মানে মানসিক চাপ আৰু হতাশা তাৰপিছত আত্মবিশ্বাস এই বোৰৰ ফলত বেছি হ্ৰাস পাইছে।
উম, উম
আৰু বহু কিছুমান শ মানে শ শিক্ষিত যুৱক যুৱকো যুৱক যুৱতী সকলেও মানে এনেই থাকিব লগা হৈ গৈছে
উম, উম মানুহে মানে কি চ চৰকাৰী সকলৰে ওপৰত মানে বেছি মানে গুৰুত্ব দিছে। সেইটো কাৰণে এনেকুৱা হৈছে, এতিয়া নিজেওটো এতিয়া শিক্ষা এটা আছে যিটো নিজেও কিবা এটা কৰি খাব পাৰে মানুহে কিন্তু সেইটোতো কৰা নাই মানুহে অকল চৰকাৰী চাকৰি সেইবোৰৰ দৌৰি আছে।
সেইটোয়ে চৰকাৰী চাকৰি অকল আশা নক কৰি ধৰ নিজৰ এতিয়া অ মানে হস্তশিল্প য বোৰ ধৰ ঘৰতে কৰিব পাৰি সেইবোৰ আগবাঢ়িব পাৰে বা কব গলে কাৰিকৰীত যিকোনো বৃত্তিমূলক শিক্ষাই প্ৰদান কৰিব পাৰে যেনেকে এতিয়া ধৰ অ কিছুমানে ডান্স স্কুল খুলিব পাৰে যিবিলাকে কৰে এনে ঘৰত এনেই থকাতকে বা কিছুমানক টিউচনো কৰাব পাৰে।
উম আৰু আজিকালো এইবিলাক ঘৰতে খানা বনাই কিনে পঠাব পাৰি ঘৰে ঘৰে সেইবোৰো কৰিব পাৰে
সেইটোৱে
উ মানে সনিয়োগ হ'ব লাগে আৰু।
অ', মানে আ, এতিয়া যেনেকৈ, আৰু বিশেষকৈ সৰু-সুৰা আজিকালি যিহেতু এইটো', মানে, ঊণৰ সূতাৰে দি বস্তুবিলাক বনোৱা হৈছে। ত' যেনেকৈ এটা সৰু-সুৰা পুঁজিৰ এটা উদ্যোগ গঢ়ি তুলিব পাৰে।
উম, পাৰি পাৰি। কিন্তু, মানুহৰ এইটো মানে জ্ঞান নাই আৰু মান এতিয়া চহৰ অঞ্চলত অলপ কিবা হ'লেও পাৰি। কিন্তু গাও অঞ্চলত সিটোও কৰে নাই মানুহে।
হেটোৱে মানে আচলতে মানুহে নিজে নিবনুৱা সমস্যা আচলতে দূৰ কৰাতোত এখন মানে, অতি প্ৰয়োজনীয় হৈ গৈছে এতিয়া। কাৰণ, আহি থকা নৱ-প্ৰজন্মই যদি এতিয়াৰ খিনিয়ে নাপায়। আহি থকা নৱৰ প্ৰজন্মই কি কৰিব?
অঁ, সেইটোৱেই। নৱ-প্ৰজন্মৰ ওপৰত এটা মানে ভাল এটা চাপ পৰিব কিন্তু।
উম, সেইটোৱে।
উম, সিহঁতৰ মানে আৰু বেছি কষ্ট হৈ যাব আৰু।
ত' আজিকালিতো হৈছে সেইটো ক'ব গলে। আৰু কিছুমান ক্ষেত্ৰত ক'ব গ'লে কোৱা মানে কবহে পাৰি কিন্তু নিবনুৱা হৈছে এখন দেশৰ কাৰণে কিন্তু কিছুমান পথত এইটো ডাঙৰ বাধা বুলিও ক'ব পাৰি।
অ' বাধাই এইটো, উম। আৰু এটা ভয়াৱহ ৰূপ লৈছে বস্তুটো।
উম।
হম। এনে তই কি ভাব নিবনুৱটো কেনেকে কি কৰিব পাৰি মানে কি কৰিলে মানে নিবনুৱাটো মানে আত তৰি যাব সেনেকুৱা কি ভাব?
সময় মানে আচলতে ক'ব গ'লে নিবনুৱা সমস্যাৰ যদি সমাধান বিচৰা যায় তেতিয়া হ'লে ধৰ নিজে বৃত্তিমূলক বা কাৰিকৰী শিক্ষা প্ৰদান কৰিব পাৰে। ত বা সৰু মই যেনেক কলো সৰু সুৰা কুটিৰ বা হস্তশিল্পবিলাক মানে উদ্যোগিক ভাৱে বিকাশ কৰি তুলিব পাৰে। ধৰ আৰু স্ব নিৰ্জস্ব মানে নিয়োজন হৈ কাণে বা ঘৰতে বহি যিবোৰ তই ক'লি চেল্ফ কুকিং হিচাপত গোটেই বস্তু বিলাক বেচিব পাৰে।
বা কৃষি আধুনিকতা যেনেকে এতিয়া ঘৰতে কিছুমানে শাক-পাচলি আহ ৰুৱে ত সেইব বোৰো যদি বেছি বেচাৰ এটা সুবিধা পায়। ঘৰত বেছিকে কৰি কেনে অ। সেইটো এটা নিজ মানে এটা অপ এনেই থকাতকে ঘৰত ত কিবা হ সৰু সুৰাকে হলেও কৰিব পাৰে। বা কাপোৰ বুব পাৰে কাপোৰ চিলাব পাৰে।
উম। চৰকাৰী চাকৰিটোও মানে এটা সীমিত ভাৱত আছে। অলপ মানে আৰু বেছি মানে বৃদ্ধি পালে তেতিয়া নিব নিবনুৱাটো কমি যায় আৰু।
বৃদ্ধি পোৱা মানে সেইটো আছে মতে বৃদ্ধি এটা মানে পচ হিচাপে। হে বৃদ্ধি কৰিব পাৰি মানুহ চাই আচলতে কব গলে মানুহ চাই বৃদ্ধি কৰিব নোৱাৰে। ত' বৃদ্ধি কৰি সেইটো নিবনুৱা সমস্যা যদি আচলমতে কম কৰিব কাৰণে জনসংখ্যটো আমাৰ কম হ'ব লাগিব বিশেষকে আমাৰ অসমতো। জনসংখ্যা বহুত বেছি।
অঁ জনসংখ্যা বহুত বেছি আৰু বাহিৰৰ পৰা মানুহ আহিয়ে থাকে আহিয়ে থাকে।
সেইটোৱে আঁহ সেই তাৰ কাৰণে আমাৰ অসম খনৰ নিবনুৱা সমস্যাও বেছি হৈ গৈছে।
ইমান ভাল এটা মানে মানে বিকাশ কৰিব পৰা নাই যাৰ কাৰণে নিবনুৱা বেছি বৃদ্ধি পাইছে আৰু অলপ উদ্যোগবোৰ অলপ বৃদ্ধি কৰিব লাগে।
সেইটোয়ে যিমান খিনি হ'ব লাগিছিলে সিমান সিনি হব পাৰা কৰিব পৰা নাই এতিয়ালৈকে।
কৈ বাহিৰত গৈছে বাহিৰত চাকৰি কৰি আছে বাহিৰত কিবা কৰি আছে।
উম। সেইটো কাৰণে এতিয়া মানে আচলতে সেইটো নিজৰ ওপৰতো হয়। যদি ম নিজে বিচাৰে নিজ নিজৰ মনটো যদি বুজাব পাৰে যে মই কিবা এটা কৰিম মই নিজে ঘৰত এনেই নাথাকো ঘৰত নিবনুৱা হৈ থকাতকে।
উম
মই কিবা এটা কৰো ত' সেইটো আচলতে নিজৰ ওপৰতো হয় কিছুমানে মন নকৰে ঘৰতে থাকিব ভাল পায় কিছুমানে আকৌ সৰুৰ পৰাই কিবা এটা কৰিব পালে ভাল পায়
উম উম
ত সেইটো নিজৰ ওপৰত আচলতে মানুহ বিলাকে মোৰ মতেদি কৰিব লাগে এনে থকাতকে কিবা নহয় কিবা কৰিব লাগে
এতিয়া নিবনুৱা হৈ থাকিলে, আকৌ দেশৰ অৰ্থনীতিটো মানে, এটা চাপ পৰে দেশৰ। অৰ্থনৈতিক উন্নয়ন হ'ব পৰা নাই মানে সেইকাৰণে
নে জনসংখ্যা বৃদ্ধি হৈ গৈছে তাৰ কাৰণে মানে উন্নতি হ'ব কাৰ নে মানে আৰু ক'ব গ'লে এইখিনিতোতো সমাপ্ত নহয় আৰুতো ক'ব গ'লে জনসংখ্যা বৃদ্ধি হৈয়ে আছে নতুন প্ৰজন্ম বিলাকো আহিব বাকী আছে
অ অ
ক ত সেতু কাৰণ অলপ
কৰিব লাগে আৰু তেতিয়াহে কমিব এইবোৰ
সেইটোয়ে সেইটোয়ে নতুন উদ্যোগ বিলাক স্থাপন কৰিব কাৰণে আমি আমাৰ নিচিনা সৰু সৰু মানুহ বিলাকে উলিয়াই ওলাই যাব লাগে আচল মতে এটা নিজে কাম বিলাক আগবাঢ়ি যাব লাগে
এতিয়া ঘৰত বহি ভাবি থাকিলেইতো নহয় ন ওলাইো যাব লাগিব সেনেকে কাম বোৰো কৰিব লাগিব মানুহবোৰো বহুত এলাহ মানে কাম কৰিব নিবিচ কিন্তু পইচা কিন্তু লাগে আকৌ সেইটো
সেইটোয়ে মানে যুৱক যুৱতী ক'লো মানে গোটেই সমাজখনে আচলতে আত্মনিৰ্ভৰশীল আৰু দক্ষতা বুলি ক'ব নোৱাৰি এতিয়া কিন্তু আচমতক কৰিব চেষ্টা কৰিব লাগে আত্মনিৰ্ভৰশীল হব লাগে তেতিয়াহে আচলতে এই সমাজখনত নিবনুৱা সমস্যাটো কম হ'ব
ঠিকে অ, ' ঠিক অ', ঠিক আছে। স দেতে